এনে শুই আছোঁ। তুমি কি কৰি আছা?
ময়ো এনে- এনেই বহি আছোঁ ৰ'।
অ' ক'ত- অ' ঘৰতে বহি আছ ছা নেকি না বাহিৰত?
ঘৰতে।
অ' পিছত চাহপানী খাইছা না খাৱা নাই?
অ' ভাতে খালোঁ।
ভাতে খালি নেকি? চাহ খাওঁ নাই আজি ৰাতিপুৱা? অ' চাহটো কি আপুনি সৰুৰ পৰা নাখায় নেকি? না আগতে খাইছিল?
সৰুৰ পৰা নহয়। আগতে খাইছিলোঁ। এই নোখোৱা চাৰি-পাঁচ বছৰ হ'লে বোধহয়।
অ' চাহ নোখোৱাইটো ভাল।
অ'।
উম, চুগাৰৰ- চুগাৰৰ কাৰণে।
অহ এ ৰঙা চাহটা খালে একো নহয়
উম উম উম গাখীৰ চাহতা অলপ কিবা কিবা হয় অলপ না কিবা প্ৰব্লেম দে।
আহ ঐ গেছ থেচ হয়।
টোৱে
উম তুমি কি কৰি আছা?
মই এনে শুই আছো অলপ আগতে জাষ্ট মাতেৰ পৰা আহিলো।
অ
তাৰমানে বজাৰত গৈছিল না বজাৰত গৈছিল ছিলো আজি বজাৰ আছিল সেইটো বজাৰ চজাৰ কৰি লৈ আহিলা আৰু ঘৰত সেইটোকে অলপ ভাগৰ লাগিছে সেইটোক আৰু শুই আছো বিচনাতে।
গৰমো দিছে তামাম অলপ অলপ বৰষুণ পৰে আৰু। গৰম দে বিৰাত
ছিল ন অলপমান আগতে এঘন্টা দুঘণ্টা মান হ'ল ভাল চাগে
অহ আমাৰ ইফালে অলপ আগতে দহ মিনিট আধা ঘন্টামান আগতেই বৰষুণ এৰিল
পিছতকে এতিয়া কি বুঢ়ী থাকিবা না বেলেগ কিবা কিবি কাম আছে আৰু তোমাৰ
কাম মানে কাম একো নাই ৰ এই অলপ চকত যাব লগা আছে ৰ
চকুত
অ এই চুলি কাটব যাং নেকি ভাবছিলো
অ হয় নেকি
উম
চুলিটো দীঘল হৈছে নেকি
অ দীঘলী যে গৰম লাগে
গৰম দিনত চুলিৰ চুলিবিলাক খাটা গুৰি কাটিব ৰে লাগে সেইটো বহুত গৰম লাগে নহলে মা
অ সেইকাৰণেতো
অ যোৱা নহলে চুলি কাটিবলৈ দোকানত
অ এই আমাৰ এতিয়া এটা আছিল বিহাৰৰ পৰা বিহাৰীটা ওচৰতে আছিল আমাৰ ইয়াতে
পিছতকে এতিয়া কি এতিয়া নাথাকে নেকি বিহাৰীটো বিহাৰত
নাই এই ফিনিশ চাৰি বছৰ থাকিল থাকি পেলাই এতিয়াই বেলেগ জেগাত গৈছিল গেল গোৱাপাৰ না ক'ত গল বোলে গোৱালপাৰাত না ক'ত গৈছে এনে সেনেকাই শুনা পাইছো
অ হয় নেকি তাৰ মানে এতে দোকান দিটোত ইয়াতে কেম বাজাৰৰ দোকান দিয়াটো সেইটো তাৰ মানে থান নপচাই না তাৰ মানে সেইটো কাৰণে গৈছে নেকি হা হা
এনেকাই বোধ হয় না বেলেগ কাৰণ আৰু কিবা আছে নাজানো আৰু এটা দোকান আছে যে এইকাৰণে
সেইটোতো ভালেই তো সেইটো দোকানটো
অ ভালে আছে
উম উম উ এটাই দোকান যে আজি ভিৰো হব পাৰে মানুহ বিলাক চুলি কাটিব বহুত মানুহ আহিব পাৰে
সেইকাৰণেতো উম যাব লাগিব
তুমি চুলি কাটিবলৈ এনে এনে আঠটা মানতে যাব লাগিছিল আঠটা মানতে খুলে ন দোকানতো চল কথা
য লাগ ন
আহ হয় নেকি? আৰু যিহেতু গৰমৰ দিন ন। অলপ ৰাতিপুৱা গা ধুলে আৰু আৰু এইবাৰ। গা ধুবই লাগে চাগে।
আহ'
পুৰা গাঁৱৰ ঘাম চাম ওলাই থাকে ন উম উম উম। উ
গৰম দিনতে মানে এনেকাই।
পিছত এতিয়া কি তহঁতৰপি ন কি বৰষুণ দিয়া আছে নেকি।
নাই নাই এৰছে ৰ'দ দিছে।
অ আমাৰ ইফালে বৰষুণতো অলপ অলপ দি আছে চাগে।
আমাৰ এইফালে নাই ৰছে কিন্তু অলপমান আগত। ধাৰষাৰ পৰিল।
ধাৰষাৰ পৰিল ন?
উম এখন কমছে খন। এখন একদম ৰ'দহে দিছে।
কি আৰু অন্য কিবা কি কাম চাম নাই নেকি আপোনাৰ?
কাম চাম মানে বৰ্তমান ঘৰতে একোৱেই কাম নাই।
ঘৰতে নেকি?
ঘৰতে।
গ'লে আপুনি বোলে ক'বাত গৈছিলে বোলে গুৱাহাটী না ক'ত কাম?
গুৱাহাটীততো গেছিলো যেনে তেনে কৰি আহিলো কিন্তু'
পিছত এনে কেইমাহ মান থাকি আহিলা তাতে।
তাতে তিনিমাহ মান থাকি আহিলোঁ।
তিনিমাহ মান থাকি আহিলা নেকি পিছতো ত। তাতে এনে খোৱা লোৱা থাকা চাগা গোটই ভাল পালে ন চাগে।
গোটেই ঠিকেই আছিল কিন্তু আহিলোঁ আৰু মোকে ভাল।
অ ভাল নালাগে ন আৰু আৰু নোযোৱা তাতে।
নোযোৱা মানে মোক মাতি আছে এখন। যাব লাগিব বোধয় নগলে কি কৰিম দে।
তুমি কি অকলে অকলে গৈছিলা না আৰু? গাঁওৰ এজ গাঁৱৰ গৈছিল।
নাই নাই মই, মই অকলে গৈছিলোঁ'
অ অ অ। অকলে যাৱাতে ভাল ন গুৱাহাটীত। তোত বেছি দূৰ নহয় ন? এনে দূৰৰ জাগাত ক'বা এনে। কেৰেলা বেংগলোৰ সেইটোত হে অলপ। ভয় লাগে সেইটো যাব কাৰণে বহুত ৰিক্স। ইমান দূৰত যাব কাৰণে।
উম উম।
এনে তিনিদিন তিনিদিন, তিনিদিন তিনি ৰাতি লাগে চাগে।
উম'
উম।
যাব লাগব বুধ হয় ততে।
পিছত তহতৰ ঘৰত এনে গৰু আছে নে নাই গৰু?
গৰু আছে।
অ, কিবা এনে গাখীৰ চাখীৰ দিয়ে না‌ নিদিয়ে। অ মোক লাগিছিল যে গাখীৰ। দু কেজিমান লাগিছিল।
অ দুই কেজিমান নহয় আমাৰ
এনেই একবাৰেত দুই কেজি পাব ন নাই এ এসপ্তাহত এনে দুই কেজি টো কমল্পিত কৰিব লাগিব আৰু অলপ অলপকে লৈ লৈ এক পোৱা এনে আধা কেজি যিদিনা আৰু সময়তটো বান্ধ খাই সেইদিনা আৰু দিলেই হ'ল
অ পাৰিবি
গৰুৰ গুৰ গৰুৰ গাখীৰটো খালে ভাল বোলে ন
এনেই চাহটো বনাই ৰাখে নে কিবা অলপ
নাই চাহ চাহ খাই লাভ নাই চাহ খাই লাভ নাই চাহ খাই ফুৰ্ত হে আৰু
উম উম উম কিবা হেৰি গৰুৰ গাখীৰ এনে কি পোৱা কি ভিটামিন থাকে বাৰু
বেছি গৰুৰ ভিটামিনত তে গোটেই ভিটামিনে থাকে কিন্তু বেছি থাকে আপোনাৰ হেৰি ডি ভিটামিন বেছি থাকে।
অ-অ দি ভিটামিন বেচি থাকে ন।
এই হাৰ মজবুতৰ কাৰণ তেনে গৰুৰ গাখীৰত গোটেই-গোটেই ভিটামিন চেই থাকে মানে আমাৰ শৰীৰৰ বেছিভাগ লগাখিনিয়ে থাকে
এনেতো তোৰ পৰা আৰু কিবা গৰুৰ গাখীৰ খেতি দুইছো কিবা বনোৱা নেকি আৰু
দৈ আমি এটাই গাই ন আমাৰ দৈ আমি বনালোঁ বিক্ৰী কৰা নহয়
দৈ খাব মন গৈছিল দে কৰ'বাত দৈ চো এনে কিবা পাম নেকি হেৰি তহঁতৰ পিনে গাঁৱত
আমাৰ ইপিনে এটা ঘৰ আছে কিন্তু আজি নাপাবি বোধ হয়
অ-অ-অ
মানে অৰ্ডাৰ দ
উম-উম। অ অৰ্ডাৰ দিলে কি তিনি-তিনি চাৰিদিন পিছতহে দিয়ে নেকি?
অ তাৰমানে দুই-দুই এটা হ'ব কাৰণে দেৰি টাইম লাগে ন
অ-অ টাইম লাগে ন খাব লাগে দুইটো গৰমৰ দিনত দৈ চিৰাটো খাবই লাগে উম!
এ বৰ্তমান বিয়া-ঠিয়া কেটাৰিঙৰ নাই ন নহ'লেতো খাব পাৰি
নহলে তাতে গ'লেতো খাব খাবই পাওঁ আৰু দৈ-চৈ সেইবিলাক
বহুত দিন হ'ল নাই ন
পিছত তোমাক মই এটা কব খোজো হেল্ল'
আহ
সেইদিনা যে দেওবাৰে যে কিবা আছিল ক্লাবত আমাৰ তুমি কিয় নাহিলা তাতে
আহ মই কিবা সিদিনা গাটা বেয়া আছিল সেইকাৰণে ন‌গলোঁ
সেইটো কাৰণে একো কোৱা নাই সেইদিনা মই অকলে ল'ৰা আৰু গোটেইবিলাকে ছোৱালী আছিল
ঠিকনা নাই
পিছত মোৰ-মোৰো মনতটো কিবা ভাল নালাগিল চাগে পিছত আৰু মইয়ো এনে মেম মেম আজে মই নকৰো বছো মই এনে গাটো বেয়া লাগি আছে বুলি এনে কৈ দিছোঁ আৰু কিবা ছোৱালীবিলাকে দেখোন কিবা এনে প্ৰচট আৰু চিলাই দেখোন বহুত কিবা-কিবি ফুল-চুল দেখোন কিবা হেৰি বনাই আছে। দেখোন গৰপত ফটো দি আছে সেইবিলাক চোৱা নাই নেকি আপুনি?
মই এতিয়া গ্ৰৰুপত এদে হোৱা নাই।
হয় নেকি?
হুম
কি ইমান ধুনীয়া কৰি বনাই আছে ছোৱালী বিলাকে এনে ফুল-চুল কিবা হেৰি কিবা আৰু নিজকে নিজে আৰু বনাব মন যায় আৰু নোৱাৰেই
তও মন যায়। সেইটো আচলতে ল'ৰাবিলাকৰ কাম নহয়ৰে সেইটো
অ মানে আমি সময় নিদিওঁ ন ইমান।
উম-উম-উম। সেইটো ছোৱাল ছোৱালী বিলাকৰে কাম সেইটো ঊলৰ কিবা হেৰি কিবা। পচেত তছেত।
উম।
উম উম উম
সিহঁতে মানে কৰি বেছি ভাল পাই ন সিতে কাম ধৈৰ্য লাগে
হয় হয় হয়। আৰু অহা শুনিবাৰে আছে বোলে আহিবে না নহাই সেইদিনা কলাবত।
এইদিন যোৱা হান ন।
অ যদি টাইমটো মিলাই ল'ব পৰা আহিবা আৰু
আহ
মইতো কিবা হেৰি ভাল নালাগে নহয় খালি মই অকলে লৰা আৰু গোটেই বিলগে ছোৱালী যদি আপুনিও যদি হেংগা হলেও কেনেকা হল কেনেকা লাগলো আপোনাৰ মনত লাষ্টটো হ'লে কিবা অলপ লাগে অলপ মনত
উম উম
তাৰ লগৰ কেইটা থাকিলে অলপ কথা চতা পতা যায় এনে ছোৱালী কেইটাৰ লগত কি কি কথা সুতিম ফট
অ হয় হয় হয় হয়।
উম উম উম উ।
মই এইকেইদিন যোৱা নহব
অ কিবা এ তাৰ মানে কিবি কিবা পৰীক্ষা চৰীক্ষা একজাম টে্জাম সেইবিলাক আছে নেকি আপোনাৰ
অ এই এটা এক্জাম দিম বুলি ভাবছিলো।
অ অ অ দিবা আৰু ভালকে বেষ্ট অফ দিলাক।
আহ সটাইটো
উম উম উম।
কি হয়
একজামটো কি তেৰ তাৰিখে নেকি?
এক্সামটো কিবা বাৰ তাৰিখে।
অ আ এনে ক'ত দিব লাগিব চেণ্টাৰতটো ক'ত এক্জামৰ।
এতিয়াও এডমিট দিয়া নাই।
অ এডমিটটো দিয়া নাই নেকি এতিয়া। তো আছেই এনে দহ দিন মান আছেই দহ এঘাৰ দিন মান আছেই।
উম
এডমিটটো দিব পালে এসপ্তাহমান আগত ন।
পাঁচ তাৰিখে দিব
অ অ পা আজি এনেকেই তাৰিখ হল জুলাই মাহৰ। দুই তাৰিখ নেকি অ দুই তাৰিখ।
এক তাৰিখ আ। এক তাৰিখ আজি এক তাৰিখ।
অ অ, এক তাৰিখ আজি ন? অ মই গমেই পোৱাই নাছিলো। কেলেণ্ডাৰতো নাচালো নহয়। সেইটো কাৰণে আৰু দুই তাৰিখ কৈ দিব পালো।
হম।
উম। পিছত এনে পূজাটো যাতে কিবা দূৰ্গা পূজা হেৰি আহিল কিবা কাপোৰ চাপোৰ। কিনাল কিনিলা নেকি?
এটয়া কাপোৰ কিনিল দেখ পজ।
অ সেইটোয়েই টো এনে পূজাৰ এসপ্তাহ মান এক মাহ আগত কিনিলে ভাল আৰু। নতুন নতুন কাপোৰ আহিবা আৰু দোকান বিলাকত।
আহ এখনো নতুন কাপোৰ আহে নাই।
হয় বৰ্তমান অহাই নাই ন?